হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল কত অ মোৰ মাতটো নাই অহা না কি ঐ হেল্ল কি হ'ল খবৰ খাতি নাই যে
হেল্ল হেল্ল
ইমান মই হাল্লা কৰি আছো হেল্ল হেল্ল কে এটলিছ ৰেছপনছ দে
হেল্ল' এতিয়া আহিছে
আহিছে কি কৰিছা তাৰ মানে তই
আৰে হেল্ল হেল্ল কৰি আছিলো
হেল্ল হেল্ল ক'লে নহ'ব নহয় মাত দিব লাগিব ন
কি কৰি আছা
সেই মাত্ৰ কৈ দিলাচোন কি কৰি আছা কিমান সুধা
তুমিতো ক'লা শুনা পোৱা নাই বুলি
আৰে কিবা তুমি তেতিয়া ফোন কৰলো হঠাৎ কাটি দিলা কি হ'ল কিয় কাটিছ
এই ডেলিভাৰী এটা আহিলে
ডেলিভাৰি কিহৰ
এয়া জোতা যে অৰ্ডাৰ কৰিছিলো যে
অ জোতা জোতা নহয় বুলি কোৱা চেইনদেল
চেনডেল নহয় জোতা
আনডাৰ তোৰ দুইশ টকাত কি জোতা পাইছা ও
এ ভাল আছিল জোতা যোৰ কত দুশ টকা চাৰিশ টকা
অ চাৰিশ টকা চাৰিশ টকা তোমাৰ জোতা পাইছা চেন্দেল পোৱা সেবো
চাৰিশ টকাত কি চেন্দেল পায়
চেন্দেল পাই মোৰ চেণ্ডেলৰ দামেই চাৰিশ টকা
এইটো হিলচ হয়
এহ এহ হিলছ মই কি হিলছ পিন্ধো নেকি মই কি ছোৱালী নেকি
চাৰিশ টকাৰ কি চেণ্ডেল পাই
অ বেণ্ডেত চেন্দেল ন বাম মাচ
বা কি
ব্ৰে ব্ৰেণ্ডেড হেৰি ন চেণ্ডেল ন শৰ্মাখনৰ ব্ৰেণ্ডৰ
অ বহি আছো
তোমাৰ কি মাইকটো কিয় এনেকুৱা হাৱা মাৰি আছে
পোলাৰ চলি আছে
অ কোলাৰৰ পৰা অলপ চাইড দিয়া
শুনা পোৱা নাই নেকি মোৰ আৱাজ
পাই আছো কিন্তু বেকগ্ৰাউণ্ড নইষ্টটো মানে বেয়া লাগে ন
সেটোয়ে ঠিক আছে।
ইটানো আছে
ইটোও আছে নিকি
অ আহা চলিয়ে আছে ন
এই গৰম লাগিছে বাদ দিয়া।
অ নহয়তো আ কৰি হেৰি যাব নহয় ইচ্ছা কৈ যাব নহয়
সেইয়ে কৈয়ে দিলে
কি কৰলো তোমাৰ কেনঞ্চেলটোৰ কথাই কৈছোঁ মই অৰ্ডাৰটোৰ কথা।
নাই ৰেজেক্ট নকৰোৱে এ কি কয় অৰ্ডাৰটো অৰ্ডাৰটো ৰাখিব লাগিব ভাল লাগিছে আজি টো
তুমি কিৰ যে কথাও ক
ফোন
অ নাই ফোনটো কিহৰ তোমাৰ ফোনটো অৰ্ডাৰ দিছ আইফোন তাকৌ হেৰিত দিছা অৰ্ডাৰ
অ
চেন্দেলটো চাও চেন্দেলৰ অফাৰ
দিছ আছোঁ ৰবা চেণ্ডেল নহয় জো-
এহ অ অ নাই সৈনদিনা মানে অলপ চেন্দেল বুলি কলা না চেন্দেলে মুখত আহে
এইটো তুমি
অ মই হাবাই মাৰি দিছো একো নাই কোৱা নাই
অ গৰম লাগিছে ন
উম পিছে ক'ত যাবা নেকি কালি?
এতিয়া ঠিক আছে এতিয়া
এতিয়া অ এতিয়া ঠিক আছে। তোমালোকৰ হেৰি আছে নেকি তোমালোকৰ কুলাৰ আছে নেকি
অ কুলাৰ আছে
কিমি কিমান দাম লৈছে কুলাৰটো
তোমাৰ কম্পিউটাৰ টো সমান
কিমান
ত কম্পিতাৰটো যিমান লৈছে সিমান লৈছে
মোৰ কম্পিউটাৰটো কিমান দাম মোৰ কম্পিউটাৰটো বহুত দাম।
দহ হাজাৰ টকা ন
অ দহ দহ হাজাৰ টকা নহয় সেই পাগল হৈছো নেকি দহ হাজাৰ টকা নহয় আৰু এটা শূন্য লাগিব
ওঅ
শূন্য এটা কম কৈছা
ভাত খালা
পিছত পিছত চাবা দিয়া জোতাটো ভাত খালো ৰবা এই অ ভাত কিমা-
হয় ব্যস্ত হৈ আছো
লিষ্টটো নকলাচোন ভালকে মই ভাত
মুৰ্গী বনাব নাজানো মই মুৰ্গী বনাব নাজানো যে
লিষ্টটো প্ৰথমতে এটাত সোমোৱা তাৰপিছত এটাত হেৰি লিষ্টটোত সোমোৱা না কালি চাবলে কৈছো নাজানা নেকি স্কুল যোৱা নাছিলা তুমি
হম
স্কুলত জোতা পিন্ধি পিন্ধিছিলা নে চেন্ডেল
চেন্ডেল
অ আচ্ছা তুমি চৰকাৰী স্কুলত পঢ়িছিলা ন তাতে চেন্ডেলে পিন্ধে
তুমি চোন মোৰ স্কুলতে আছিলা
সেই হে হে মই কিন্তু জোতা পিন্ধি গৈছিলো
জোতা পিন্ধি হা হা উম
জোতাতো ভাল লাগিছে ভালে কিন্তু মজা লাগিছে
পাই যাবি দুশ টকা দি দিয়ক চোন
দুশ টকা নালাগে
কৰ পৰা লৈছা
তুমি হেৰি কৰা আমি কালি মানে হেৰিত যাও ফুৰিব যাও বঢ়িয়া জাগা এটাত চাই পেলাই গা ধুম গা ধুই পেলাই মজাকে মানে ফুৰি চুৰি লম খানা চা না লৈ যাম ঘৰৰ পৰাই মুৰ্গী চুৰ্গী লৈ যাম বজাৰ কৰি লৈ যাম লগ লগবোৰ চব লৈ যাম লৈ পেলাই বঢিয়াকে খাম
অ
সেই তাতে কেম্প লগাই পেলাই কেম্পিং কৰিব মজা লাগিব একদম দূৰত একদম দূৰত যাম মানে
দূৰত মানে ক'ত
একদম দূৰত মানে পাহাৰে চাহাৰে একদম
অ সেইটো তোমাৰ ঘৰৰ ওচৰত যে আছে সেইটো
মোৰ ঘৰৰ ওচৰত পাহাৰ নাই মোৰ ঘৰৰ ওচৰত অনলি বিল্ডিং আৰু ফ্লেট
সেটো বটাৱলী পাহাৰতো
অ বটাৱলী পাহাৰত যায় কি কৰিবা তাত সুদা বালি অ বালা বালা আৰু ধূলি
ব'লা
তাতে গোটেই বালা আৰু ধূলি
অ নাই তোক ঘৰৰ কিয় দূৰত যাবা বুলি ক'লে ন তুমিতো ঘৰখন নোলোৱা ন
এই ঘৰৰ পৰা নোলালে কি হব লগবোৰ থাকিলে ওলাই ভাল লাগে অকলে কেনে নোলাও ন অ মোক মানে বডি গাৰ্ড লাগে দুটা
সেইকাৰণে দেউতাক লৈ যোৱা পালে
দেউতাক ক'ত লৈ যাম মই দেউতাক মায়ে সৰুতে লৈ গেছিলে এতিয়া লৈ নাযাও
নহয় বডিগাৰ্ড লাগে বুলি কলা ন
অ বডিগাৰ্ডটো কিয় লাগে বুলি কলে মই শুনি কৈ আছো শুনা আজিৰ যুগতো মানে বেয়া হৈ গৈছে ন কা কাৰো ওপৰত ভৰষা কৰিব নোৱাৰে নহয় সেইকাৰণে বডীগাৰ্ডতো লাগে
দেতাই মাতিছে আহ, ভাবি আছোঁ, তাকেই। সেই পইচা মাৰি দিব লাগিবটো।
অ' আচ্ছা আচ্ছা।
মই কিবা বেলেগে শুনা পাই থাকো।
নাই নাই, এই পইচাটো মানে দিব লাগিব।
পইচা পইচাইটো মেন ন'? পইচা নহ'লে আজি দুনীয়াখন মানে একদম নচলেই, পইচা কমাব কাৰণে কিছুমানে কষ্ট কৰে, কিছুমানে মাথা লগায়। যোনে মাথা লগাই ন', সেইবোৰৰ কিন্তু পইচা বহুত। তেনেকে তুমি তুমি বিজনেচমেন ক'ব গ'লে, ডাঙৰ বিজনেচ তুমি মোটামতি, আৰু এতিয়া কিমান চলি আছে টু থাউজেন টুৱেন্টি ছিক্স, দুই হাজাৰ চাব্বিশ। তুমি আৰু এতিয়া হেৰি, আৰু মোটামুটি আৰু সাত, আঠ, ন, মাহ মেক্সিমাম। দুহেজাৰ সাতাইশ চনলৈ তুমি মোটামুটি ইয়াতে নাথাকা আমাৰ ইণ্ডিয়াত, তুমি বাহিৰত থাকিবা।
আচ্ছা।
মই কি কৈছোঁ? তুমি মই কি কৈছোঁ, তুমি কথাবোৰ বুজি পাই আছা মানে নে? আচ্ছা, আচ্ছাকে আছা।
অ', বুজি পাইছো।
কি বুজি পাইছা কোৱাচোন?
নাই, তুমি কি কয়! বহুত মোবাইল টিপা ন আজিকালি। অলপমান গম পাইছোঁ মই তোমাৰ চিটুৱেশ্বনটো।
মই কি কৈ আছোঁ? তুমি কি কৈ আছা?
মই কিবা পইচা কথা পইচাৰ কথা কৈ আছোঁ, ফুৰাৰ কথা কৈ আছো, তুমি মোবাইলৰ কথা কৈ আছা। তুমি কি মোৰ কথাাত ধ্যান তুমি কি মোৰ কথাত ধ্যান দিয়া নাই নেকি? উম, বেলেগৰ ওপৰত ব্যস্ত আছা, জোতা বাৰু চাই চাৰিশ টকা জোতা এটা কিনিছা তাতে ইমান লেবেল।
মই ইফালে মই ইফালে মনে মনে কিনি থলো, এক হাজাৰ-এশ টকা জোতা মই আক লেবেল দিয়া নাই।
একহাজাৰ কিমান?
এহেজাৰ এশ বিছ টকা।
সেইটো জোতা নকয়, সেইটো কলেজৰ বেগ হয়।
জোতা হয়, কেম্পাছৰ জোতা--দামী জোতা।
কেম্পাছ-কেম্পাছৰ পৰা কিনিছা? ওচৰৰ কেম্পাছৰ পৰাই কিনিছা ন'?
হুহ কেম্পাছ ব্ৰেণ্ডটো।
অহ।
কি যে হ'ব! তুমি ধেমালি চলতো
বাকী মই মানে ভাল লাগিছিল টো কিন্তু দেই জোতা আহি গল, ফুৰ-ফুৰিব যাওঁ।
উমহ, কি কালাৰ?
হা?
কি কালাৰ? আৰে কি কালাৰ জোতাটোৰ?
অঁ কালাৰ
কালা নে কালাৰ?
হোৱাইট-হোৱাইট। হোৱাইট আৰু অকমান কালাৰিং আহ আছে।
কি কালাৰিং?
অলপমান কিবা বেলেগ টাইপ আছে কালাৰিং
অ! চিনি নোপোৱা নেকি তুমি?
অ! মই তোমাক ফটো দিছোঁ চোৱা তুমি বুজি পোৱা নাই সেইটো চাই
ফটোত মই তোমাৰ লগত কথাও পাতিছো ন চাব পৰা নাই ন
মই ভাবিছো তুমি চাই পেলাই বুজি পোৱা নাই সেইকাৰনে সুধিলা নেকি।
অঁ! মই তোমাৰদৰে ইমান হেৰি নহয় ন কি বুলি কয় এইটো?
কি বুলি কয় কৈ দিয়া চোন?
কি কয় তুমিহে জানা তুমি কিব বিচাৰিছা?
অঁ! আচ্ছা-আচ্ছা। বুধিয়ক নহয় ন?
অ বুধিয়কটো কালাৰ-কালাৰটো চবে চিনিয়ে পায়।
তুমি কোৱা নাই ন এতিয়া? তুমি ক'ব পৰা নাই?
অ! আচ্ছা
ভাল লাগিছে কিন্তু দেই মানে তোমাকো সুধি পেলাই মই বস্তুটো ললো ন। ভাল লাগিছে।
অঁ! ঠিক আছে তুমি মানে অলপ ব্যস্ত থকা যেন পাইছো। তুমি জোতাটো পিন্ধা, অলপ ঘূৰা, টেষ্টিং কৰা। মই পিছত কল কৰি আছোঁ।
দিয়া ঠিক আছে